অ।
কি কৰিছা?
এনেই বহি আছো তুমি
মইয়ো বহি আছো ভাত খালা।
উম খালো খালো তুমি খালা
নাই এতিয়া খাম আও ময়ো
অ হয় নেকি
অ উম আৰু বাকী ঘৰ পাতি
উম ভালে ভালে তোমাৰ
ভাল ঘৰৰ মানুহ ভালেই
উম ঠিকে আছে বাৰু তোমালোকৰ
উম ভাল ভাল
অ
চেনেল আছিলে অলপ ছাবস্ক্ৰাইব কৰি দিবা
অ হয় নিকি কৰি দিম দিয়া। এনেই কিহৰ ওপৰত হেৰি কৰিছা বা।
এইটো ফানী ফানী ভিডিঅ' অ তোমাৰ ডেইলি লাইফ এইবিলাকে আৰু কিবা কিবি।
অ হয় নিকি ঠিকে আছে কাৰণ অ তুমি নিজৰ লগত বেলেগ একো মানে হাহুৱাই থাকা ন সেইটো ঠিকেই।
উম উম কি কি কৰো এইবিলাক দেখাও আৰু চবক।
উম উম ভালেই কৰিছা কিছু নিজৰ স্মিতিবোৰ ৰাখি গৈছা ন উম হেৰি যোগেতে।
তাপা উম এনেই কেতিয়াবা পা হেৰি কৰিছা?
তোমাৰ এইটো হ'ল, তোমাৰ দুবছৰ হ'ল।
অহ হয় নেকি। ঠিকে আছে বাৰু।
মানে ভাবিছো শ্বিলং যাম বুলি, যাবা নেকি?
শ্বিলং অ পাৰি যাবলে।
উম কেতিয়া যাবা?
অ তুম তুমি তোমালোকেহে কেতিয়াবা ডেট ঠিক কৰিছ-
বুজিছো মইতো যাম এ- টিয়া মই যেতিয়া ক'ম তেতিয়াই যাম আৰু তুমি বা কেতিয়া ফ্ৰী আছা।
উম এতিয়াতো মানে উ কলেজো বন্ধ ন ফ্ৰীটো আছো বাৰু।
উম।
পাৰি যাবলে কেতিয়াকে কৰিছা বা
হি যাম নেকি?
উম ইমান সোনকালে অকমান হেৰি কৰা ধৰি ল তোমাৰ বিশ তাৰিখ মানে কৰি দিয়া। অ বিশ
অ পইচাও পুৰা হ'ব ভাল হ'ব আৰু।
অ। খুল খাই গ'ল।
ইমান সোনকালে কৰি দিলে মানে দিগদাৰ হৈ যাব ন, এতিয়া মোৰ কাপোৰ কানি‌ কিনিব লাগিব- বহ।
কাৰেক্ট
এনেই তোমালোকৰ চব যোগাৰ হৈ গল নেকি?
যোগাৰটো হৈছ- ছে লগৰটো মানে এতিয়ালৈকে অহাই নাই।
অ ক'ত গৈছে বা?
কাশ্মীৰ গল্ল কাশ্মীৰ।
অ তোমালোকে কি মানে ঘূৰিয়ে থাকা নেকি?
অ ই ঘূৰিব গ'ল মোক অকেলগে ই এৰি গলগৈ অকলে অকলে।
অ হয় নেকি তুমি কিয় ৰখি আছা, তেন্তে তুমিও যাবগে লাগে।
দুখ চাওঁক। তাক মানে এতিয়া ই মানে মেছেজ কৰি আছে এতিয়া বৰ্তমান। সুধি আছে কি লাগিব, কি লাগিব সুধি আছে।
উম উম এনেই বাজেটটো কিমান মানৰ কৰিছা?
অ কি?
বাজেটটো?
বাজেট মানে শ্বিলঙত যোৱাৰ কাৰণে ন?
অ।
আ এইট এইট থাউজেণ্ড বা নাইন থাউজেণ্ড হ'লেই হ'ল।
উম উ এনেতো থাকিবা নে গুছ এদিনতে ঘূৰি আহিবা?
নাই থাকিম এসপ্তাহ মান থাকিম।
উম থাকি কৰি মানে সকলোবোৰ চাই আহিলে ভালেই হব। যিহেতু মানে ইমান খিনি পইচা খৰচ কৰি যোৱা হু- হ'ব ন সেইটো কাৰণে চাই কৰি সফাল হ'ব।
উম।
হেল্ল'।
অ কোৱা? এতিয়া তাত তাত তা তাক। আকৌ ভাবিছোঁ তাত যে যাম। গৈ পিনে তাত মানে খোৱা খুইতো মানে নিজে বনাবা নে কি অৰ্ডাৰ কৰি খাব- কোৱা? নিজে বনাই খাবা নে কি কৰিবা?
লগৰবোৰে বনাব জানে যদি সিহঁত সে- কৈ দিলে হৈ গল আক অৰ্ডাৰ কৰি খালে মানে আৰু বেলেগ মানে পইচ- তা লাগিব ন, খৰচাটো বেছিকৈ হৈ যাব। যিহেতু গোটেইখিনি লগে ভাগে যাম ন, নিজে বনাই কৰি খাম আৰু বস্তুবোৰ লৈ গ'লে।
অ ভাল লাগিব তেতিয়া হ'লে।
উম।
আৰু মেইন কথা লগৰ বিলাকৰ লগত গৈয়ে ভাল লাগে।
অ।
তাৰ বাহিৰে ক'ত ভাল লাগে।
কাৰণ লগ পোৱাও নহয় ন, দূৰ দূৰ যিহেতু এতিয়া লগ পাম গোটেইখিনি ভালেই লাগিব।
উ। তাৰপিছত আৰু বাকী। বাকী ভাবিছোঁ বও কি বিজনেচ কৰিম বুলি।
ইটো কি হয় বাৰু কোৱাচোন?
কি কৰিম ভাবি নাই পোৱা ভাবিছোঁ কাপোৰৰ খুলিম নেকি?
অ হয় নেকি পাৰি বাৰু সেইটোতো পৰিখিতে হৈছে। যদিহে মানে তোমালোকৰ সেইফালে বেছি দোকান নাই কাপোৰ তেতিয়াহে লাভ হ'ব ন।
তাত কাপোৰ আছে কিন্তু নিজে ভাল ভাল মানে কোৱালিটি কোৱা কোৱা তুমি তুমি কৈ লোৱা তোমাৰ কথাটো শুনো ফাৰ্ষ্ট তাৰ তাৰ পাছত ম ই কম।
মানে এনেকুৱা এটা জেগাত হব লাগিব যত মানে মানুহৰ অহা যোৱা বেছ- কি আৰু ধৰি লোৱা তুমি দোকানতে মানে চিলাই মেচ- চিনো ৰাখি দিলা একে একেলগে মানে কাপোৰ তোক কিনিলেও চিলাই পিনে লৈ গ'লে ন কিছুমানৰ ইমাৰ জেনচি থাকে যেতিয়া মানে লাভ আৰু হ। এতিয়া কোৱাচোন কি কৈ আছিলা?
মই গৈছো কাপোৰৰ দোকানতো বহুত আছে, ব্ৰেণ্ডৰ ভাল ভাল ব্ৰেণ্ড আনিলেই হ'ল।
উম উম। এনেই কেনেকুৱা ধৰণৰ ৰাখিম বুলি ভাবিছা কাপোৰ।
উম নাই ক তোমাৰ যে মানে যেনচ থাকিব মেনচ। জেমছৰ কাপোৰ।
অন থিকে আছে।
মানে অকমান হেৰি কিবা ৰাখি দিবা আৰু মাল প্ৰথমতে মানে ভাল ভাল কালেকচন কৰিবা।
উ ভাল হোৱা কালেকচন ন তুমি অলপ কৈ দিবা কোনটো ভাল হ'ব।
উম উম এনেই প্ৰথমতে ক' পা আনিম বুলি ভাবিছা কাপোৰ বিলাক?
মই কাপোৰবিলাক তোমাৰ তেজপুৰ পিনে।
উম তাতকে ভাল তুমি, অ তাত কে ভাল তুমি গুৱাহাটীৰ পৰা লৈ আহাগে। অ গুৱাহাটী ধৰি লোৱা নগাঁও।
অ। তাত কেনেকুৱা বা আছে?
উম ঠিকেই আছে আমাৰ মানে খোৰা এজনে দিয়ে ন নগাঁওৰ পৰা কালেকচন আনে। তাত বৰ ধুনীয়া ধুনীয়া কাপোৰ আছে আৰুতো এনে ধৰিলোৱা তোমাৰ লখিমপুৰ, নগাও সেইটো চাইদৰ পৰাইতো কাপোৰ বিলাক আহে ন বোৱা কটা কৰা।
অ।
ত' সেইকাৰণে সিফালৰ পৰা আনিলে ভালেই হ'ব বাৰু।
তোমাৰ তাত চিনাকি আছে কোনো? খোৱা শান্তি নাই?
আছে বাৰু এতিয়া নাম্বাৰটো মানে হেৰাই গ'ল মোৰ তাত।
অ অ অ তোমাৰ কোনো বেলেগে চিনি পায় তোমাৰ ঘৰৰ মানুহে?
উম খুৰায়ে যে যিহেতু কৰে ন সেইটো কাৰণে চিনি পায়ে বাৰু।
অ অ তেতিয়াহলে তোমাৰ তোমাৰ পিছত তোমাক কয় আৰু পিছত নম্বাৰটো লৈ ল'ম হ'ব।
অ অ। এনে ডিসকাউণ্ট চিচকাণ্ট দিবা আমাকো।
দিম দিম দিম তুমি আহিবা এনেই তো জোতা চোতা আনিম ভাবিছ- ছু জোতা।
অ ঠিকে আছে আনিম আনিমে। উম উম এই ধৰিয়াল ধৰি লোৱা লৰা বিলাকৰ কুৰ্তি থাকে ন সেইবিলাক মানে বেছিকে হেৰি চেল হয় সেইটো আনিবা।
অহ।
আৰু কি বুলি কয় চাদৰ মেখেলা তাদৰ মেখেলা ৰাখিম বুলি ভাবা নাই নেকি?
অ ৰাখিব পাৰি এতিয়া বৰ্তমান কেনেকুৱা চেল হয় বা চাব লাগিব।
অ ঠিকে সেইটো চাদৰ মেখেলা আৰু লৰাতকে বেছিটো ছোৱালীয়ে কা- কাপোৰ বেছি কিনে ন তো ছোৱালীৰ গাৰ্লছৰ ৰাখিলে বেছি ভাল হয় মোৰ মতে। ছোৱালী বোৰেহে বেছি মানে চপিং টকিং কৰে ন।
অ বহুতেই বহুতেই কৰে এ মেখেলা চাদৰ লয় নে কি লয়।
উম উম এ ধৰি ল টপ চপ কিবা কিবি।
কে কিবি সেত লয় লাগেও ছোৱালী মানুহ ললে বহুত কিবা কিবি ল'ব লাগে।
সেইটো কাৰণে মানে ছোৱালী বোৰৰ ৰাখিলেও বেছি ভাল হব মোৰ মতে।
অহ অহ।
ল'ৰা বিলাকেতো ইমান নকৰে। এনে তুমি ঘৰৰ ওচৰতে খুলিম বুলি ভাবিছা নে অকনমান দূৰৈত খুলিম বুলি ভাবিছ-
মানে চেণ্টাৰ আমাৰ চেণ্টাৰটো আছে তাত খুলিম তাত মানে। মোৰ দাদাৰ দোকান এটা আছেতো চিনাকি সেইটো লৈ ল'ব দোকানটো। তাৰপিছত তাতে আৰু।
অ ঠিকেই আছে।
অহ।
এনে তোমালোকৰ ঘৰত কোন কোন আছে?
মোৰ ঘৰতটো- এতিয়াতো মই ঘৰত নাই বৰ্তমান গুৱাহাটীত আছোঁ।
অ হয় নেকি অ তেন্তে গুৱাহাটীৰ পৰা লৈ লব পাৰা।
গুৱাহাটীতো যাম ঘৰত আকৌ।
উম উম তুমি তাৰ পৰাই আধা আধি সি বস্তু লৈ আহিবা।
অ অ উম উম
এ তুমি কিবা এটা কব লৈছিলা কোৱাচোন? অ হয় নেকি তোমাৰ কথা পাহৰা স্বভাৱ আছে তাৰমানে।
অলপ চলপ পাহৰি যাও কি হ'ল আৰু। অ হব দিয়া ৰাখিছো ন।
উম উম।